টোৰ পিছফালৰ পৰা মাত ওলাই আছে মস্ত।
মাত মানে আমাক, অ'- অ' এই যে ঠাণ্ডা পানী দি কৰি, ঠাণ্ডা পানী যে দিয়ে, ঠাণ্ডা পানী দিলে যে হাৱা আহে সেইটো। এতিয়া বন্ধ কৰিব নোৱাৰো মই এতিয়া বহুত গৰম।
উম নদী যে বহুত বেছি গৰম।
তোৰ পিছ
অঁ এইটো মোৰ ৰিল গে তা। অ' হ'ব দে ভাত, হ'ব দে। কিহেদি খাম, অ' হ'ব দে অ'। গুৱাহাটী বশি অ' সেইবোৰ কি বঢ়িয়া লাগ গে টপবোৰ পোৰ কেইটা, মজা লাগে দে আপি কেইটাক।
আমি যেতিয়া পইচা কমাম
উম, অ' তোৰ মাততো শুনা পোৱা নাই ভালকে।
অ' নহয় আমি যেতিয়া পইচা কমাম এতিয়া আমি ভাত চাত
অঁ অঁ-অঁ। কাপোৰ কিনি- কিনি মৰি যাম সেনকে ভাত চাত নাখাই তাৰপিছত। কাপোৰ পিন্ধি- পিন্ধি যাম, উম।
দে একদম বোলে
এনে শেইনমাৰ,
হয় দে সেইপিনে কিবা খবৰ চবৰ আছে নেকি ঘৰত নিঠি আৰু ম নাই ত দিন আৰু
হা,
তোৰ কি কৰি জানি দিব লাগে ইমান দিন বৰ হৈছে,
বুজি পা নাই কি কৈ আছা,
সেই তই নিউজ দিব লাগে নে নাই? ইমান দিন এনেই ঘৰত বহি আছে।
আচ্ছা নিউজ,
কিহ কিহৰ নিউজ দিম? একো নাই এই, এ মোৰ পাগলা ভাইটি।
ভয়খাই গলো মই।
হোনা পাইছা নেকি।
অ,
বা বেলেগ ৰুমত আছে ইমান জোৰ চে চিৱৰিছে বাপৰে বাপ,
অ, কথা পাতি বা পিছ পিনে। মানুহবোৰ সোনকালে
আৰু ভোক লাগিছে মোৰ মস অ ক,
কি খাইছ, অ খাই নাই খাই লো,
বনাইহে আছে অ অ বনাই আছে ৰ, নহয় ৰুটি বনাই আছে সৰিহত খাম, খাই কিনে আৰু কলে হা?
কি?
মাংস।
হাও নোৱাৰোঁ যে
তেৰে জানানে মোক কুৰ্তা লাগে।
এই কুৰ্তা, কুৰ্তা মোকো লাগে। কিন্তু মোক মাই ইমান লম দে, লম লম।
একো একো ভাল কুৰ্তাই নাই আৰু সেইটো যাওঁ বজাৰতো যাওঁ তাতেও ভাল নাপাওঁ।
বজাৰতো মোকো ভাল নালাগে, যোনটো ভাল লাগে সেইটো মানে মোৰ চাইজ নাথাকে। তোমাৰ বহুত ডাঙৰ হব বহুত ডাঙৰ।
কো কয়।
চিলাই লম মই হয় নে নহয়।
অ', হয়, দে। লাগে কিন্তু, নায়েই এক, একোৱেই নাই মোৰ, এটাও ভাল নাই বাহিৰত পিন্ধি যাব।
মোকো কুৰ্তা ছেট লাগে বছ, ভাল মনত পেলালি।
চেট, চেটো নাই মোৰ এটাই যি আছে, মোৰতো শৰ্টো নাই, বাকী চেটো নাই।
ইমান পিন্ধা নাজায় কেতিয়াবাহে যে, পিন্ধাবোৰ
মোক কিন্তু এই সৰু, সৰু কুৰ্তা লাগে। ডাঙৰ
অ', জাগা নাই মানে নহয়, কেতিয়াবা হঠাতে এনেকুৱা হৈ যাব। যে, হ, কুৰ্তাই নাইচোন মোৰ ডা সেনেকা এযোৰ লৈ কিনে এটা বা দুযোৰ কিনি থৈ দিবি।
পইচাই নাই ৰ। কিনিব কাৰনে অ',
উম।
বৰ দিগদাৰ হৈছে
অঁ
সেইটোৱে খালি কৰ'বাত যাব লাগে আৰু মই ফুৰিব, মোৰ বহুত মন যায় আছে বাহিৰত যাব।
হা হা?
ক'বাত খালি ফুৰিব যাব ব লাগে আৰু মই। কাৰণ এই জুলাইততো যাব নোৱাৰিম পোৰা টিউশচন থাক চবতে মৰ তইতে সেই পৰীক্ষা শেষ হোৱাৰ পিছত এতিয়াই যাম আৰু কাপোৰে নাই। মোৰ খালি এটাই যি আছিল কাপোৰ এটা আছে। বাকী আৰু নাই অ', এটাই আছ এ যি এটা নীলা কালাৰৰ আছে। নহয়, নহয় ট'প আছে এটা ফটো চটো উঠা নাই নতুনকে কিনিছিলো।
অ', আৰু তই চাবি তই যেতিয়া ভাল কাপোৰ পিন্ধি যাবি না সেই তেতিয়া ফটো ভাল নহয়।
হা, কি কৈছা?
তই যেতিয়া ভাল কাপোৰ পিন্ধি বাহিৰত যাবি সেইদিন ফটো বেয়াই হয়, চাব
অ' আহে আহে। নহলে ফটোকেইটা উঠাই দিয়া মানুহ নাথকে নহ'লে ফটো বেয়া আহে।
দিবই নটা বত
অ' ঢেই
অ ন লাইটিং টো ইমান বেয়া আছিল তাতে। একদম মৰা মৰা এেে এই কেফে এটাত ততেয় তাকতে মানে অ' মানে পুৰা একদম মান অফ টাইম আছিলে।
জানো মই ভাবি আছো। এই এতিয়া এই টুৱেলভ পাছ কৰি
উম
খিনি সেই সেই কালাৰ কৰি দিওঁ নেকি মাটিয় কালাৰৰ মানে বুজি পাইছে না মানে সেইটো কব নোৱাৰো দেছোন সেইটো কাৰেনেকে কৈছ ম টিয়া কালাৰৰ অকমান হা সেনেকুৱা ভাল। ভাল অ' অ' একেবাৰতে পুৰা মানে ভাল লগা কালাৰটো আৰু। আৰু মানে যি মানে একদম একদম মাটিয়াটো নহয় আৰু মানে। ভাল লগা টো আৰু সেনেকা কৰিম।
পাৰি। ময়ো কৰিম ৰ কিবা কিন্তু কি বা কৰো পিছত যদি আকৌ বেয়া দেখি এইবোৰ।
উম নহয় সেইটো কা সেইটো সেইটো সেই ৰং চবৰে এটা ভাল দেখি। চব বৰে ততে ভাল সেইটো কাৰণে মই কৰিম মোৰ
এনেই এনেকা এনেকাা কালাৰ লাগে যোনটো একদম মান শুট একম ধুনীয়া লাগে
হা মোৰ মইতো গম পাওঁ সেইটো কালে ভাল লাগিব তইটো চবৰেতে ভাল দেখি ত মই সেইটোয়ে কৰিম
মোক দেখাবিচোন কেনে হলো
ঠাডে ভাল লাগে মোৰ মস্ত সেইটো ৰং বুলি কবি
শাৰ ৰাং
উম
মোৰ চুলি খিনি এতিয়া মানে বহুত বাৰ কালাৰ মানে ৰং কৰা গ'ল না ত' সেইটো কাৰণে এতিয়া মানে অকমান ৰঙা ৰঙা টাইপ হৈ গৈছে
মোৰ এবাৰেই কৰাৰা কিন্তু মোৰ ৰংটো যোৱাই নাই এতিয়া ন না
অ মোৰো যোৱা নাই মই সে এয়া মতে কৰা এতিয়ালৈকে যোৱাই নাই
মহেজ কতিয়া কৰা মাৰ্চ ম কৰ এবাৰেই ঘৰিছো ফাৰ্ষ টাইম যোৱাই নাই যোৱা মাহত বোলো একদম মানে মাথাটোো ৰঙা ৰঙা গম পাই ব আৰু এবাৰ কৰি দিম ৰ
কৰবি কৰবি মোৰতো আছেই কিন্তু মই এতিয়া লগাবই নালাগে মোৰ ইমান হৈ গৈছে
খালে
উম তিনি নিবাৰ চাগে তিনি নে চাৰিবাৰ তিনিবাৰ কৰছো দে
অ মই এবাৰেই ৰ কৰিব লাগ
উম, উম, তিনিবাৰৰ কৰছো নাই দোকানত থাকি আছে এতিয়া ৰংটো।
অ, এই জুলাইত কৰিম ৰ।
কৰবি-কৰবি, অ সেইমাখনে কৰি থাকিবি। কিনো কৰি থাকিবি এনে অ
মোৰ কি মোক ঘৰত বহি জৰ নালাগে সিহতক ছ না?
অ ভাল নালাগে এতিয়া, মানে ভাল লাগে অলপ-চলপ কিন্তু ইমানো ভাল নালাগে, মানে যেনেকা কাটব দিছিলো সেনেকা কাট দিল নিদিল।
কটিছিলি
মানে বেলেগকে কাটব দিছিলো এতিয়া মানে চুলিখিনি যদি মই এতিয়া কেংকুৰা-মেংকুৰা যদি কৰো। তেতিয়া মানে চুলিখিনি ভাল দেখিব, কিন্তু যেতিয়া-এতিয়া তুমি চিধা সেইকাৰণে যদি থাকে ন চুলিখিনি তেতিয়া ভাল নেদেখি, বহুত বেয়া দেখি। যেতিয়া চুলিখিনি চিধা হৈ থাকে, বহুত বেয়া দেখি। বেয়া দেখি পুৰা বাঘান দেখি
এই বাগে চুলি থাকে নেকি?
বা অ মানে মোৰ চুলি আগৰ পৰাই ফুৰি থাকে বহুত, ত' এতিয়া এনেকে কাটি দিয়াৰ পিছত মানে অকমান বেছিকে বাঢ়ি গ'ল, সেইটো কুৰা-ফুৰাটো কলা হোৱাৰ কাৰণে মানে অকমান কাটি দিছে সেনেকে, ত এতিয়া অকণ বেছিকে বাঢ়ি গ'ল, এতিয়া পুৰা বাঘহন দেখি ম বহুত বেয়া দেখি।
ত প্ৰেট কৰিছিলি নেকি? সেইকাৰণে নে কি আৰু তোৰ চুলি গছি সেইকাৰণে খুলি আছ
অ সেইটো কাৰণে আৰু বাকী যেনেকে কাটি দিছে মানে সেইটো, সেইটোত মানে, সেইটোত মানে অকণ-অকণ মানে ফুলাকে কৰি দিয়ে, ত এতিয়া এইটো লাগাতকে বেছিয়ে ফুলে, সেইটো কাৰণে এতিয়া চুলিখিনি যদি মই কেংকুৰা-মেংকুৰা কৰো, তেতিয়া মানে চুলিখিনি ভাল দেখি মোৰ বহুত। ধুনীয়া লাগে।
সদায় এতিয়া তই সদায়তো চুলি কেকেৰা কৰি থাকপো নোৱাৰা ন।
নহয় লাহে-লাহে হৈ যাব ৰ, লাহে-লাহে হৈ আছে, মানে সদায়-সদায় যদি মই পানী দি অকণ ভিজাই কিনে লবৰডাল টাইট কৰি বান্ধি থৈ দিওঁ, ত লাহে-লাহে এনেকে হৈ যায় লাহে
সেনেকে লগবৰকেইটাইত সেনেকে টাইত কৰি চুলি চুলিটো সে হয় কমজোৰ হয়।
অ সেইটোৱো হয়।
উম। নন জেনকে আছে সেনকে থাকিব দি, খালি ৰা হ'লে বেনি কাটি হ
এ ৰাতি দিগদাৰ লাগে সেনেকে শুব শুব নোৱাৰি
তে নোৱাৰি ইমাক চুলি খিনি এনেকে মেলি দিবি মানে এনেকে ত থৈ দিববি তাৰপিছত হবি অ গাৰুৰ ওপৰত চৰিটো এনেকে থৈ দিবি তাৰপিছত সেনকে কৰি তেতিয়া দিগদাৰ নালাগে তোৰ চলি মেলি হলে যত হে লাগে
অ সেইটো হয় কিন্তু ঠিক কৈছে সেইটো পইচাটো পালি কাপোৰ কিনিম ৰ
উ আ ময়ো অ বস্তৰ পৰা পইচা পাম ৰ
অ হেই আচনি না উম এইবা বোলে স্কুটি নেদে
এবাৰ নহয় অহাবাৰ
অ আমাক আমাক আমি পাম মানে
আমি লাষ্ট আ
অ ভালে হৈছে দে শান্তে পাইছো
কিন্তু স্কুটি স্কুটি লৈ লাভ নাই পইচা লৈ লাভ জানা
দুখনে লাগে দুইটাই লাগে এটা নালগে
দুই দুইটাই নেদে নহয় পাগল নেকি ত পাগৰ হৈছে নেকি কিছ কৰিব লাগিব
হে
অ হয়
হলেও একো নহয় দে হ'লেও স্কুটি খানে ল'ম দে
লাভ নাই তেলৰ পইচা নিজৰ লব লাগে তই ঘৰত যদি স্কুটি আছে স ভালে মাহে মাহে পইচাবি মানে প্ৰথম এবাৰ পোন্ধৰ হাজাৰ কি দিয়ে নেকি কিবা আৰু আঁচনি চাচনিও দিয়ো আৰু হৈ যাওঁ পোন্ধৰ কিবা সোল্ল হাজাৰ কিবা দিয়ে তাৰ পিছত আমি কিবা
দহ দহ হাজাৰৰ ওপৰত দিয়ে মানে
অ সেনেকে
অ টোক আকৌ কিয় লাগে ত স্কুটি দৰকাৰ নাই